অ
অ কোৱা
অ কি কৰি আছা?
মই সেনেকে এই ভাত খাই এতিয়া বহিছোহি
অ ঠিকে আছে দিয়া মইও ভাত খাই বহিছো বাৰু
অ অ
বাৰু খবৰ খাতি ভাল?
উম ভালেই ভাল মানে এ আজিকালি হেৰি অন মানে এতিয়া মোবাইলত হেৰি বহুত ডলভিজৰ কথা চাই আছিলো এইটোৱে চাই পেলাই মানে বেয়া লাগিছ আজিকালি সুৰ সুৰ পোৱালি খিনিও মানে এনেকুৱা ড্ৰাগছ এডিত পইচা হৈছে মানে বেছিভাগ ইত হেৰি টিনেজৰ পোৱালি খিনি মানে বেছি তেনেকোৱা হৈ গৈছে ন এতিয়া
অ সেইটোয়ে মানে আমাৰ ঘৰৰ ওচৰত মানে ল'ৰা এজন আছে হা মোক কৈ সৰু এবছৰ ঠিক আছে মানে অলপমান ধনী ধনী আছে লৰাটো ঠিক আছে চ' সি মানে কি কৰে এবছৰ আগতে হা মানে সি মানে অ একদম ভাল আছিলে ল'ৰাটো হা মানে একেবাৰে পুৰা জিম বিম কৰে। ফ্লিথ হয় ভালকে খেলা খুদাও কৰে হা চবতে ভাল আছিলে সি মানে পঢ়াতো ভাল আছে কিন্তু কি হ'ল যেতিয়াৰ পৰা সি মানে ইন মানে ক'ৰবাত ঘুৰিবও গৈছিলে হা ঘূৰিবলৈ যাওঁতে মানে কোনোবা লগৰ কেইজনমান পালে মানে বেয়া বেয়া লগৰ সিততে মানে ড্ৰাগ খাই ন চ মানে এই বস্তু বেয়া আৰু মানে সিততে ক'লে কি এবাৰ ট্ৰাই কৰ মানে বহুত ভাল লাগে ফু ৰ্টি লাগে নিচা নালাগে ই সেইটো লিচুতে কৰিলে নিচাটো ঠিক আছে। তাৰ পিছৰ পৰা কি হ'ল, লাহে লাহে সি মানে আকৌ এসপ্তাহ পিছত আকৌ মন গ'লে সি মানে মোক কৈছিলে কি এনেকে ড্ৰাগছ ক'ৰবাত পাই নেকি মইতো কলো কি না না এইবিলাক নকৰিবি এইবিলাক বেয়া কথা কাম ন। তাৰ পিছত সি মানে লাহে - লাহে নিজে - নিজে জানো কপা আনিছে। কপা অনা নাই নাজানো কিন্তু সি মানে এতিয়া ড্ৰাগছ এডিত বনি গল আৰু গম পাইছা?
সেইটোৱে, আ সেই বস্তু এইটো মানে এনেকা পুৰা ট্ৰেপৰ নিচিনা হয় তুমি না এইটো ইমান ডাঙৰ - ডাঙৰ এনেকুৱা গেং থাকে। মানুহে কি কৰে মানে যোনবোৰে মানে বেচে ন ডিলাৰখিনি সিহঁতে ফাৰ্ষ্ট কি কৰে কি এনেকোৱা টিনেজাৰ পোৱালি - পোৱালিখিনি এতিয়াটো মানে। সিহঁতি উ উঠা উঠি আহা প্ৰজন্মই সিহঁতিতো ইমান নাজানে ন? ত সিহতক ফাৰ্ষ্টত এনেকোৱা ট্ৰাই কৰে কি আৰু ট্ৰাই কৰ ট্ৰাই হয় একো নহয় একো নহয়। এবাৰ কৰিলে একো নহয় ত তেনেকে প্ৰথমতে ফ্ৰী দিয়ে কেটেমান। ত যেতিয়া সিহঁতে ফ্ৰী দিওঁতে সেইটো বস্তু এডিক্ট কৰি যায় ন মানে এই মানে পোৱালিটো মানে একদম নোহোৱা নোহোৱাকে থাকিব নোৱাৰা হৈ যায়। তেতিয়া পোৱালিটোক মানে কয় কি তই ইমান পইচা দে মই তেতিয়া তোক ইমান খন দিম। ত তেনেকোৱাকে গৈ পেলাই সিহঁতি মানে সেই পোৱালিটোক এ-এ-এ-এডিক্টেড বনাই দিয়ে। তহৰ আজিকালিতো কিমান শুনিছো ন, সিহঁতি এনেকুৱা ধনী ঘৰত টোতো ধনী ঘৰত এই সদি, বেছিভাগতো ধনী ঘৰৰ পোৱালিখিনিয়ে এনেকে ড্ৰাগ এডিক্ট মানে। কিন্তু কিছুমান এনেকা থাকে যোনখিনি এনেকা নৰ্মেল মানুহ থাকে সিহতি আহ ল'ৰা - ছোৱালীৰ ঘৰত কাজিয়া কৰা হয়, মাক - দেউতাকৰ পৰা পইচা টানি টানি কৰা হয় এইবোৰ।
অ সেইটো হয় বাৰু। মানে কি হয় ন মানে ড্ৰাগছটো মানে কম দামত নাপায় ন, অলপমান দামী হয় বস্তুটো। মানে নিচাটো চ' মানে সেইটো মানে তোমাৰ আহে মানে বহুত দামী আহে, তাৰ পিছত মানে সিনতে মানে যেতিয়া মানে সিঁনতৰ ড্ৰাগছটো খতম হৈ যায় তাৰ পিছত আ কৌ নতুনটো লাগিব ন সিঁহতক, ত' মানে কি হয় সেইখিনি কাৰণেটো পইচা লাগিব, তাৰপিছত মা-পাপাই খোজে কয় কি খুদে সিনতক চাগে কি ইমান পইচা কিহত লাগে, কি কাম কৰি আছ? তাৰ পিছত সিনতেটো নকয়। তাৰ পিছত ঘৰত কাইজিয়াই কৰিব লাগিব না পইচা কাৰণে মা-বাপেকেতো পইচাটো দি দিয়ে। তেতিয়াও সিঁনতে মানে সেই বস্তুটো মানে ভাবিব লাগে। ন এইবিলাক বস্তুত মানে মা-পাপাৰ পইচাখিনি খৰচ কৰিব নালাগে এইবিলাক বেয়া বস্তুৰ কাৰণে।
সেইটোৱে এবাৰ যেতিয়া এডিক্ট বনি যায় ন ত সেইটো এবিউজত টাৰ্ণ হৈ যায়। মানে সেই মানুহটো সেইটো সেইটো বা আ এইটো নোলোৱাকে থাকিব নোৱাৰা নিচিনা হৈ যায়। পাগলৰ নিচিনা হৈ যায় যেতিয়া মানে সেইটো বছো নাপায় আৰু আৰু কিমানে টো চুচাইড কৰিছে কাৰণ তোৰ ড্ৰাগ এডিক্ত বা হেই নো ওলাব নোৱাৰা কাৰণে বহুতে চুচাইড কৰিছে।
সেইটোৱে মানে কি হয় ন ড্ৰাগটো এৰিব নিবিচাৰে আৰু পইচাও নাই নতুন কিনিবলে। ত সিনতৰ মানে গাটো ড্ৰাগছ নললে জানা কেনেকুৱা কৰে একেবাৰে ঠাণ্ডা লাগে, নহলে গৰম লাগে যেনেকে গাটো জ্বলি আছে। ঠিক আছে মানে কোনবা কোনবা কমজুৰি থাকে ন। এইবিলাক মানে সহ্য কৰিব নোৱাৰে, গাটোত যি যি হয়। মানে সিনতৰ মেণ্টেল ষ্টেট টো পুৰা বেয়া হৈ যায়, বেয়া-বেয়া ভাৱ আহে, একো খাব মন না যায় মানে এইকাৰণে ইনতে মানে লাষ্ট অপচনটো কি হয় মানে ইনতে মৰি যায়। এইটো বেয়া কথা ন আৰু
টো মানে মই মানে চাইকলজি পঢ়িছিলো ন, সেইটো টাইমত এ টো কৈছিলে কি এইটো উইড্ৰল চিমটম বুলি কয়। মানে যেতিয়া তুমি এটা বস্তু এডিক্ট হৈ যোৱা ন, তেতিয়া তুমি ব-বদিটোৱে মানে তোমাৰ সেইটো বস্তু সিহঁতি এডেপ্ত থৈ যায়, কি অ এনেকা মানে মোক এনেকে প কৰিলে মানে মোক শান্তি পাও। এনেকে থাকিলে মানে মই শান্তি পাওঁ। সেইটো ষ্ট্ৰেচটো লব নিবিচাৰে বডীত। পিছত পিছত গৈ পেলাই যেতিয়া এইটো বস্তু লোৱা বন্ধ কৰি দিয়ে ন, লোৱা বন্ধ কৰি দিয়াৰ লগে লগে এতিয়া মানে বডীয়ে কি এতিয়া এনেকুৱা হয় কি কিবা এটা চাপৰ্ট পাই আছিলে ন। চাপৰ্টটো নাইকিয়া হয় গৈ বডী মানে হেই কনফিউজ হৈ যায় কি কৰো কি নকৰো কে। ত বহুত কিবা-কিবি হয়। এনেকে মানুহৰ হাত কপে পাগলৰ নিচিনা হৈ যায় কি কৰো কি নকৰো নিচ না হৈ যায়। পুৰা মানে বেলেগ এটা হেৰি আহি যায় আৰু।
সেইটোৱেটো সেইটো বেয়া বস্তু ন। এইটো মানে নিচা তেনেকুৱা ন মানে পুৰা বডিটো বেয়া কৰি দিয়ে মেণ্টেল ষ্টেট বেয়া কৰি দিয়ে জানা।
অ সেইকাৰণে এইবোৰ ট্ৰাইয়ে কৰিব নালাগে। এবাৰ বুলিয়ে নহয় কেতিয়াও ট্ৰাই কৰিব নালাগে।
অ সেইটোয়েইটো এইটো বহুত বেয়া বস্তু মানে এইটোপা দূৰত থকাৱে ভাল মানেহ মানুহে কয় কি যোনে- খাই কে এবাৰ খাই একো নুব কিন্তু এবাৰো মুখত দিব নালাগে জানা নিচা জাতীয় বস্তু কিবাও দিব নালাগে।
অ, নিচা জাতীয় বস্তু একো খাবই নালাগে। খোৱা খোৱা বহুত বেয়া হয় এইখিনি।
সেইটোৱেটো বাকী হিনতৰ কাৰণে বাৰু আৰু এটা বস্তু আছে। মানে জাগা এটা নাম কৰ ৰিভাইবল চেণ্টাৰ গম পাইছা।
অঁ অঁ উম।
এইটো মানে স্কুলৰ নিচিনা হয় সিহঁতক মানে। তাত শিকায় কেনেকে যাওঁকচোন ওলোৱাকৈ থাকিব লাগে ভাত। খাব লাগে কিন্তু মানে বুজাই ক। কথাবিলাক এইবিলাক খালি একো নহ মানে ইহঁতক মানে। সেইটো বস্তু তাত কৰিব নিদিয়ে মানে সিহঁতক বচাই গম পাইছা।
অঁ তাত চাইক চাইকট্ৰিষ্টে থাকে মানে মই যেতিয়া চাইকলজিত পঢ়ি আছিলো ন। তেতিয়া আমাক হেৰি মেম মেমে এনেকুৱা সাধু টাইপ এটা শুনাইছিল। যত কি হৈছিলে কি এটা হেৰি কলেজ গৈ থকা। পোৱালী সি মানে পুৰা ড্ৰাগ এডিক্ট আছিলে। সি তাৰ তাত তেতিয়া মানে পইচা নোহোৱা হল ড্ৰাগছ কিনিবৰ কাৰণে। ত' তাৰ এনেকুৱা অফাৰ আহিছিল কি তই এইটো মাহক মাৰি দিবি। তেতিয়া মই তোক এইটো মানে এইটো মানুহক মাৰ্ডাৰ কৰিবি তেতিয়া মই তোক পইচা দি দিম। মই পইচা বোলে মানে ড্ৰাগছৰ এনে পেটি দিম বুলি তেনেকা কৰি আহঁ। দিলে, ত। সেই মানুহটোৱে মানে এটা স্পটত মাতিছিল কি এইটো স্পটত সেই মানুহ। থাকিব তই তাক মাৰি দিবি, গুলিয়াই দিবি ত যেতিয়া সেই- কলেজ ষ্টুডণ্টট তাক মাৰিলে। মানে যোনটো মানুহক মাৰিব গৈছিলে তো মাৰিলে ত' তাত। হেৰি সি কৈছে তাৰ পকেটতে ড্ৰাগছ আছে তই লৈ ল'বি। ত' তাৰ যেতিয়া পকেটৰ পৰা সি ড্ৰাগছ ওলাইছিল। তাৰ লগতে মানে সি হেৰি।
উম।
চিঠি এখন পাইছিলে। য'ত তাত লিখা আছিলে কি এইটো যাক মই মাৰিব গৈছো এইটো অইন কোনো নহয় কি। তো মইয়ে আছিলো। মই তোক ড্ৰাগছ দিম বুলি কৈছিলো মই খালি ইমানে এডিক্ট হৈ গৈছিলো কি মই নিজকে নিজে মাৰিব। কৰা নাছিলো সেইকাৰণে মই বেলেগৰ সতীয়া নিজকে মৰালো বুলি।
উম অঁ। এটো কি কথা হ'ল এই ৰাম এইটো দেখোন বোলো ভয়ংকৰ কথা হৈছে দেখোন।
অ' এনেকা মানে মানুহ এবাৰ এৰি থৈ লে মানে ইমান পাগল হৈ যায় কি। এৰিবও নোৱাৰা হৈ যায় একদম। আৰু ৰিহেবিলটেশচন এনেকুৱা বহুত কথা থাকে কি এনেকা আহে। কাৰণ আমাৰ যেতিয়া মেম আছিলে ন ৰিহভত। আছিলে মেমে ইণ্টাৰ্ণশ্বিপ কৰিছিলে একেবছৰ মান। ত' তেতিয়া মেমৰ মেমে এনেকা ইমান বেলেগ বেলেগ, বেলেগ বেলেগ টাইপৰ। কেচ পাইছে য'ত মানে। বহুত বেলেগ বেলেগ কাহানী যোনখিনি শুনি পেলাই মানে এনেকা লাগে আৰে এনেকাও হয়নে। মানুহ ইমানো তললৈ যায় নে তেনেকা নিচিনা হৈ যায়।
আচ্ছা, আচ্ছা অঁ মানে জানা ড্ৰাগছে মানে। এইটো এনেকুৱা নিচা জাতীয় বস্তু ন, এইটোয়ে মানে মানুহৰ পৰা কিবাও কৰিব পাৰে। কাৰোবাক মাৰিও পেলাব পাৰে, নহলে কাটিও দিব পাৰে মানে এইটো নিচাটোয়ে তেনেকুৱা। বহুত বেয়া নিচা এইটো, বাকী এইটো ৰিভাইবেলত মান মই। টো এইটোয়ে কৈছো কি, মোৰ পিছফালে যে যোনটো লৰা আছে ন সি ইবিলাক কৰে নিচাজাত- তীয় বস্তু ত' মই সিহতক মানে এতিয়ালৈকে সহতে মা দেউত- তাই গম পোৱা নাই। কিন্তু জল্ডিয়ে গম পাব আৰু যেতিয়া গম পাব ন মই এইটো কথা ভাবি আছো। কি মই মিতক নিজে কৈ দিওঁ কি আপোনাৰ লৰাই এনেকুৱা নিচা জাতীয় বস্তু। কৰি আছে, ঠিক আছে তেতিয়া মানে। এইখিনিতে টাইমত বচাব পাৰিব ন ল'ৰাটো। সেইটোৱে, যেতিয়া পৰা। ধি ড্ৰাগছ লৈ আছে ন, এইবিলাক বেয়া বস্তু তেতিয়া পা মানে তা পঢ়া লিখা চব গুচি গ'ল জানা।
অ তেনেকে বেয়া হয় বহুত। টোতো বহুত মানে ড্ৰাগছটো বহুত
সি ক্লাছত টপাৰ আছিলে তা পিছত, যেতিয়া পা কৰা হৈছে সিতিয়া মানে জানা সি ক্লাছ ইলেভেনৰ একজাম দিছিলে ইলেভেনৰ একজামে ফেইল মাৰি দিলে। ভাবাচোন কিমান বেয়া কথা কৰিলে। সে- টোৱে তাক যিমান জল্দি হয় ৰিভাইবেল চেণ্টাৰত পঠাব লাগিব তি- তেয়া ল'ৰাটো ভাল হ'ব আৰু ন তেতিয়া মানে তাৰ লাইফটো বচাব পাৰিম আৰু আমি চবে।
অ মানে জল্দি কৰিব লাগে কাৰণ আমাৰ মানে কি হৈছে আমাৰ মাহত ত গাওঁৰ সেইফালে মোৰ ড্ৰাগছৰ ৰিলেটেড মানে মোৰ তাত মানে বহুতো পৰা এনেকা ইনচিডেন্ট আছে যোনখিনি সঁচাই হৈছে আমাৰ মাহত ত গাঁৱৰ পিনৰ আছিলে। যত অ ডক্টৰৰ আ পিতক আহিছিলে ডক্তৰ মাক দেউত- তাক দুইটা ডাক্তৰ হা আৰু মানে সিহঁতি ডক্টৰ হয়তো মানে বিজি থাকে ন ত ডাক্তৰ হয় ধনীও হয় ত পিতেকৰ লগত কেয়াৰটেকাৰ থাকে হা ত পিতেক ইমান চম্ভালিব নোৱাৰি পেলাই পিতাইক কেইদিন মানৰ কাৰে হোষ্টেল দিলে হোষ্টেলতে লগ পালে এনেকে ড্ৰাগছৰ হেৰি তাৰপিছত আহ তাত এডিত থৈ আহিলে ন তাৰপিছত মাক দেউতাৰ সতে গম পালে কি এনেকা ড্ৰাগ এডিক্ট হৈছে ত মাক দেউতাকাহঁতে ৰিহাইপত পঠিয়াব লাগিছিল ন, কিন্তু মাক দেউতাকহঁতে কি কৰিলে সিহঁতি মানে ঘৰত আনি পেলাই কেয়াৰটেকাৰ সতি থৈ দিলে ঘৰৰ পৰা কুতো ওলাব নিদিয়ে ঘৰতে ৰাখে। ত ল'ৰাটো তাতে পাগল হৈ গ'ল, পাগল হৈ পেলাই সি তাতে চুচাইড কৰি থাকিলে ত সি এটাই লৰা আছিলে। সি এটাই ল'ৰা আছিলে সিহঁতৰ মা দেউতাহঁত আৰু সি তেনেকে ভিতৰতে মৰি আছে আৰু। যেতিয়া আহিছে ন, মা দেউতাহ তেতিয়া দেখিছে মানে সিহঁতেও ৰিহাইবত পঠিয়াব লাগিছিল আৰু কিন্তু এইটো যোনটো টাইমত হৈছিলে ন এইটো টাইত মানে ৰিহাইভেষ্টন ইমান নাছিলে। কিন্তু ড্ৰাগছৰ ব্যৱসায় আগৰ পৰাই হৈ থাকে ন কিন্তু ৰিহাভ বাগেৰা মানে এতিয়াহে বেছি ভাল হৈছে আৰু ৰিহাভবটো তুমি জানা ৰিহাইবৰ পৰাও মানে মানুহ বহুত আছে যোন ওলাই পেলাইও সেইটো বস্তু নেৰে। সেইটো বস্তু মানে নিজৰ পৰা আহিব লাগিব কিয় মই এৰিব লাগিব।
উম সেইটো গম পাইছো দেই এইটো মানে নিজৰ পৰা আহিব লাগিব কি মই এৰিব বিচাৰিছো তিত- তেয়া বস্তুটো এৰিব পাৰিব নহ'লে এৰিব নোৱাৰে।
উম।
সেইটোয়ে কথা মেইন কথাটো সেইটোৱে হৈছে। সেইটোয়ে ন আৰু মানে মই ভাবি আছো ন কি এনেকে আমাৰ ইয়থক বিচাউন মানে বচাব কাৰ- নে আমাৰ মানে বয়সৰ পোৱালি সৰু সৰু পোৱালি বচাবৰ কাৰণে মই ভাবিছো ৰেলী এটা ওলাও মানে যোনবিলাক মানে ড্ৰাগছৰ মানে এইবিলাক বিক্ৰী চিক্ৰী বন্ধ কৰক আৰু। এইটোতো এনেও ইলিগেল তেতিয়াও মানে কোনোবাই কোনোবাই বেছি আছে ন আৰু সিহতক যোনে বেচিছে জল্দি ধৰা পৰক কিন্তু জেলক থক আৰু চব পোৱালী কেইটা মানে ভালে ভালে যাব পাৰিব ন। নিজৰ সংসাৰটো বনাব পাৰিব আৰু।
অঁ বাকী ঠিকে আছে দিয়া, তুমি অঁ- কবা মোক যদি কিবা ৰেলীৰ কথা কৰা।
হ'ব দিয়া ঠিক আছে দিয়া, অঁ